হেল্ল'। অ', কওকচোন
কি কৰি আছে।
এ এতিয়া এনেই আছিলোঁ। কাম চাম কৰি মেলি আজৰি হৈ হা অ', হোলো, হোলো অ' আপুনি কি কৰি আছে?
মই হেই এনেই আৰু এ কি বুলি কয় কি কৰো কি কৰি আছা বুলি সুধিবলে।
অ', কেতিয়াবা মনতো পৰে ন উ।
উম তাকে। কি বনালা দুপৰীয়া?
দুপৰীয়া এ বেছি নবনালো দেই দাইল চব্জিখিনি আছিলে তাৰপিছত এই মাছ আছিলে এনে তাকে বনালো আৰু। আপুনি? অ'। ই দেখাই বুলি
আনিছিলে
অ বইলা মাংসটো ইমান ভাল নহলে এ নাখাবৈ
ভাল নহয় আমি প্ৰায় আজিকালি খোৱাটো অলপ কমাই দিলো আগত খাইছিলো বহুত
আজিকালি অলপ খোৱাটো কমাই দিছোঁ বয়লা মাংস ভাল নহয় মানে ভাল নহয় কিবা ভৰি হাতবোৰ বিষ কৰা যেন লাগে ন
অ অ
গেছ হোৱা যেন লাগে সেইকাৰণে মানে আজিকালি খোৱাটো অলপ কমাই দিলো আৰু এ ল'ৰাটোৱে ভাল পাই যে সেইকাৰণে আকৌ
অ লৰা কথাতো শুনিবই লাগিব ন
উম
টস্ক সেটো তাৰপিছত আৰু কওক
বাকী তোমালোকৰ ঘৰত সবে আছে এতিয়া
ঘৰত বৰ্তমান মই আছো আৰু এ মোৰ লগৰ কেইজনীমান আছে বাক বাকী ঘৰৰ মানুহ নাই
চব কামে কামে গৈছ গৈছে কামে কামে আছেগে মানে আহিব আৰু লাহেকে
অ সন্ধিয়া হলেহে আহিব ন
উম তাৰপিছত আপোনালোকৰ
আমাৰ ই এ তেনেকুৱাই আমাৰ মই এতিয়া বৰ্তমান অকলে আছো লৰাটো অকমান ওলাই গৈছে লোক ঘৰত
অ অ অ দিনটো কি কৰিলেনো আজি আজি ইমান গৰমো নহয় চাগে
আজি গৰম নহয় বাৰু এই দিনটো কি কৰিবা সেইয়াই কাৰেণ্টটো তোমাৰ আহা যোৱা আহা যোৱা কৰি আছে
অ কাৰেণ্টটো কিয় জানো গৰমৰ দিনত ইমান ডিষ্টাৰ্ব দিয়ে নহয়
আকৌ হেৰি নহয় স্মাৰ্ট মিটাৰটো লগোৱাৰ পিছত তোমাৰ কেতিয়াবা ভলটেজ থাকে কেতিয়াবা নাথাকে
অঁ তেনেকুৱাই
কিবা হৈছে আৰু বিল বিলাকো তোমাক কি কবা
উম
ইমান বিল উঠাই ন
অ তাকেহে বিলটো আহে আৰু ৰিচাৰ্জ খতম হ'লেতো কাৰেণ্টটো কাটি দিয়ে
উম আকৌ তোমাৰ কাৰেণ্টো কাটি দিলে তোমাৰ মাইনাছ লাগি থাকে তিনিশ টকা তোমাৰ সেইটো কাটিব তাৰপিছ তুমি আৰু বেছিকে ভৰাব লাগিব না ধুল তুমি অ' তিনিশটা লেকে মানে তোমাৰ হেৰি লোন নিচিনা মানে দিয়ে আৰু তিনিশ টকা লেকে তুমি হাতৰ পৰা চলাই থাকিব পাৰিবা, মানে ধাৰে লোৱা লিখে
অ'হ।
তাৰ পিছত তিনিশ টকা যেতিয়া তোমাৰ শেষ হৈ যাব আৰু সিহঁতৰ ফালৰ পৰা নাই তেতিয়া কাটিয়ে দিব তোমাৰ, তাৰপিছত আকৌ তুমি ধৰা পাঁচশ টকামান কৰিলে তুমি ধৰা তিনিশ টকা কাটিলে তাৰ পিছত তুমি দুশ টকা এটা পাবা মানে পাছ, ছয় দিনৰ কাৰণে দিয়ে কিমান দুশ টকাটো, তুমি ধৰা কিমান দিন যায় তোমাৰ সেনেকুৱা আৰু, আৰু মটৰ চলালে তোমাৰ বেছিয়ে যায়
অ' হয়, হয়।
হৈ গ'ল
তাৰ পাছত আ' কি বুলি কয় আজিলৈকে গম পোৱা নাই বাৰু, কাৰণ আমাৰ আগতীয়াকে ৰি তাৰপিছত মানে পতক্কে ভৰি দিয়া হয় ন'হ
অ' আমাৰো তেনেকুৱা আমি মা মানে শেষ হবলৈ নিদিও মানে, মাইনাচ লাগিবলৈ নিদিও মানে মাইনাচ লাগিলে আকৌ বহুত দিগদাৰ ন' পইচাটো তোমাৰ বেছি লগা যেন লাগে নাই, সেইটো কাৰণে মাইনাচ লাগিবলে নিদিও মানে তাৰ আগতে চছ
অ'।
অ' মাইনাচটো লাগিলে মানে বহু ৰাতি অ' ৰাতি অ' ৰাতি এতিয়া কি বনাও জানো ৰাতি
পাকঘৰ গলেহে গম পাব ন' হি'হি
অ' সন্ধিয়া হ'লেহে গম পাম ৰ'হ, কি কৰো কি নাই
এনে কি কৰি থকা হৈছে এইকেইদিন?
একো তেনেকে কাম-বন কৰা হোৱা নাই বাৰু কেইদিনমান ঘৰতেই আছোঁ আৰু
ইমান ৰ'দ ইমান গৰমত কি কৰিব ন
অ'
তাৰ পাছত?
হেল্লো
অ'
অ' হে তাতে
অ' অ' শুনিছোঁ কওক, শুনিছোঁ কওক
অ' ইমান গৰমত ক'তো যোৱাও নহয়, তোমাৰ ঘৰতে আৰু এই কেইদিন
তাকেহে ওলাই যাব মন নাযায় নহয় কাপোৰ এসোপা পিন্ধি
উম, ক'তো যাব ইচ্ছা নাজায়
অহ' সেইতো অহ'।
বাকী তোমালোক কৰবাত গৈছা নেকি?
বাকী মইতো এতিয়ালৈকে যোৱা নাই বাৰু কামলে যাওঁ তাত ৱৰ্কশ্বপত। তাৰপাছত তেনেকে সময় পোৱা নাই মানে যে এতিয়াতো গৰম বন্ধ দিলে এদিনতো যাব লাগিব বাৰু। লাহেকে ভাবিম কত যাম।
ভাবি আছিলো মানে অৰুণাচল ফালে যাম নেকি বুলি।
ভাবিছা গৈছো অ গৈছো যোৱা বছৰত গৈছিলো।
অহ।
সেইফালে যোৱা হোৱা নাই।
অহ গ'লে মানে ক'ব আকৌ লগতে যাম।
অহ কেইবা জনিও মিলি পেলাই মানে ফুৰিব যাম।
অহ এই কৰিম মানে যাওঁ দেই একেলগতে গলে চবে মানে একেলগতে হ'ব। সেইবুলি কৈছিলে আৰু এয়া কি হয় চাওঁ। এতিয়া মানে কামৰ কাৰণে যাবলে কেতিয়া কি কৰোঁ যোৱাটো হয়।
উম।
যোৱাটো হলে ফোন কৰিম বাৰু। লগে ভাগে ওলাই গলে ভাল লাগিব যোৱাটো হলে ফোন কৰিম বাৰু।
অ ক'ব আকৌ জনাব।
অ অ। যোৱা হলে ফোন এটা কৰিম তেতিয়া
অহ।
যাম।
উম কৰিব। এতিয়া পিছে কি কৰিব বেলেগ কিবা কাম
অহ বেলেগ কিবা কাম তেনেকেটো এতিয়া কৰিব লগা নাই যে এতিয়া পিছবেলা টাইমত খাই বৈ লাভ নাই আজৰি হ'লো এনেই অকমান বাগৰি আৰু এতিয়া।
অহ।
উম।
দে অকমান মানে নিজকে অ তাকে আকৌ দিনটো কাম কৰি থাকিলেও এঘণ্টামান বা আধা ঘণ্টামান ৰেষ্ট ল'ব লাগে।
অহ লব লাগে।
শৰীৰটো অকমান মানে ৰেহাই দিব লাগে আৰু।
উম তাকেহে।
ভাগৰি যাও নহয় দিনটো কাম কৰি নহয় জানো।
সেইটোৱেই আৰু ৰাতিপুৱাৰ পৰা বহুত দুৱাৰ চাফা কৰা, তাৰপিছত আকৌ কাপোৰ কানি ধোৱা। ভাত বনোৱা, এইবিলাক কৰোঁতে মেলোতে আৰু টাইমটো দে যায়গৈ, আগবেলাতো সময়েই নাপাওঁ। পিছবেলা খোৱাৰ পিছতহে অকমান তোমাৰ বাচন চাচন ধুই মেলি তাৰপিছতহে অকমান সময় পালে। তাতে তোমাৰ আকৌ যদি কোনোবা আহে, তেতিয়াতো আৰু সেইকনো সময় নাই বুলিয়েই ক'ব পাৰি ন।
অ'।
অ'
আৰু? বাকী ঘৰৰ মানুহবলাক?
তেনেকৈ আমাৰ ঘৰত মানুহ নাই যে, আমি এই তিনিজনিহে থাকো।
অ'।
মাতো ওলাই গৈছে, মাতিছিলে
অ', অ'।
হেল্ল'।
অ'।
হেল, মাতটো অহা নাই আকৌ ভালকে।
অ', মাততো অহা নাই নেকি?
অ', ভালকে অহা নাই আকৌ, এতিয়া আহিছে এতিয়া আহিছে।
অ', এই নেটৱৰ্কটো প্ৰব্লেম যে, কেতিয়াবা অহা যোৱা কৰি থাকে চাগে।
অ'।
কি ক'বা, আজিকালি একদম নেটৱৰ্কটো তোমাৰ ইমান ডিষ্টাৰ্ব দিয়ে নহয়।
উম, বহুত ডিষ্টাৰ্ব দিয়ে।
ইমান দিষ্টব দিয়ে তোমাৰ, মানে কাৰেণ্ট থ তোমাৰ জিঅ'তোটো বেছিয়ে দিষ্টাৰ্ব দিছে।
অ'।
আকৌ জিঅ' জিঅ', সেইকাৰণে মানে আমাৰ এইফালে মানে কি হৈছে কাৰেন্ততো গুচি পিছত মানে তোমাৰ কিবা নেটটো নাপায় মানে।
তেনেকুৱা আকৌ।
অ'।
এনেকৈ মানে ইমান ডিষ্টাৰ্ব কৰে, আজিকালি নেট কিবা কৰিছে ক'ব
অ'।
হা হা?
কিবা কৰিছে বুলি ইমান দিষ্টাব দিয়ে বুলি লয়। হেৰিটো নেটৱৰ্কতো।
উম। বহুত মানে হেৰি কি বুলি কয় ডিষ্টাৰ্ব দিয়ে নেটৱৰ্কৰ আজিকালি। ঘপকে কাটি দিয়ে নহয় নেটটো নচলা হৈ যায়।
কাৰেন্টো যোৱাৰ পিছতো তোমাৰ নেটৱৰ্কটো একদম পাবলে দিগদাৰ।
অ', হেৰি শুনকচোন। হেৰি এতিয়া ৰাখোঁ নেকি এইফালে কাম এটা ওলাইছে।
অ', অ', ঠিক আছে।
অ', আকৌ কৰিব মাজে সময়ে ময়ো কৰিম।
অ'।
হ'ব বাৰু।
অ'।
বাই।